হেল্ল,
উম,
হেল্ল, হেল্ল,
অ, কি কৰিছা?
এয়া আছো দিয়া এনেই গৰমত কি হম, গছৰ তলতে বহি আছো।
অ, হয় দিয়া বহুত গৰম পৰিছে।
হয় হয় বহুত গৰম পৰিছে।
হয় হয় পানী চানী বিলাক বেছিকে খাবা অলপ বুজছানে।
হয় হয় গৰমত আপোনাৰ নেমু নেমু পানী তেনেকে খাব লাগে।
খাব লাগে খাব লাগে আৰু মানে কি হয়। হয় গৰমতটো মানে কি আজিকালি দিনক দিনে গৰমতটো বাঢ়ি গৈছে হয় নে। সেইকাৰণে কি কৰিবা অ, এ হেৰি। আজিকালি ধৰা তিহু হওক ভোুল হওক এনেকুৱা জাতীয় বস্তু বোৰ ঠাণ্ডা ঠাণ্ডা বস্তু বোৰ খাব লাগে। মানে কি হয় ভাত হয় মানে কি ভাত আজিকালি খাবও মন যোৱা হৈ গৈছে। ন, ভোক ভোক লাগে ভাত খালে বেছি পৰাৰ কাৰণে হয়। মানে একদম অশান্তিদায়ক বস্তু হৈছেগে মানে কি হৈছে মানুহৰে দিয়া। চোন এইটো মানুহৰে মানে ভুল। মানে কি হৈছে মানুহে গছ গছনি কাটি হয়নে হয় গছ গছনি কি। হয় হয় হয়। এতিয়া গছ গছনি কাটিছে কিমান তাৰ পিছত সেই তাৰ তাৰ ফলত কি হৈছে বৰষুণৰ পৰিমণটো কমি গৈছে।
গোলকীয় উষ্ণতা বৃদ্ধি পাইছে।
হয় হয় সেই আৰু সেইকাৰণে মানুহ অলপ নিজেও সচেতনতা হ'ব লাগে গছ গছ বিলাক ৰুব লাগে হয় ননে গছ। গছনি থাকিলেহে আমি থাকিম জাই সেইকাৰণে অলপ অ, হয়, এতিয়া আমি জানো এতিয়া ভিতৰত থাকিলে। ফেনো খাৱে জনো কন্ট্ৰল কৰে নকৰে নহয় ফেন তাহে মানে গোটেই গৰম খিনি কঢ়িয়াই আনে হয় নে এতিয়া আমি যদি বাহিৰত লাই যাওঁ তেতিয়া গছৰ তলত যদি ধুনীয়াকে বহো কিমান ভাল লাগে মানে অ, টো আমাৰ ফ্ৰেচ হাৱা সেইটো বতাহ সেই সেই বতাহতটো আমাৰ গাত লাগে হয় ন, যিমান ফেনৰ হাৱাত লাগি বহি থাকিলেও সেইকণ সুখ নাপায় যিমানকণ সুখ অকণমান বতাহ মাৰিলে গাত
উম, যিমান খিনি আমাৰ গছ পাৰিলে পিঅৰ অক্সিজেনোও পালো প্লাছ আমি গৰম বতাহিনি যিখিনি সেইখিনিওম ধৰক ঠাণ্ডা বতাহ সেইখিনিও পালোঁ। বিশেষকে গছৰ তলত আৰু পুখুৰী পাৰত তেনেকে বহি পেলাই বহিলে। আমি ধৰক উম ঠাণ্ডাতটো বেছি অনুভৱ কৰিম গৰমৰ পৰা আমি সিমানখিনি আমি। মানে মুক্ত হৈ থাকিম মানে গৰমটো আমাৰ গাত শৰীৰত কম লাগিব আৰু আমাৰ ঘৰত। আমাৰ গাত যেন যিমানে আমাৰ গৰম বেছি পৰিব সিমানে আমাৰ। ছালৰ বৰণ বিলাক বেয়া হ'ব। বা আমাৰ শৰীৰৰ যোনখিনি বৃদ্ধি সুস্থতা বৃদ্ধি সেইবিলাক কমি আহিব।
হয় হয় হয় হয় আপুনি ঠিকে কৈছে বাৰু, হয় গৰমে মানুহ বহুত ক্ষতি কৰে এতিয়া য চাল তল বিলাক হয় বাৰু মানুহে এতিয়া আমি কাৰণ স্কিন কেয়াৰ বিলাক কৰো ন সেই। স্কিন কেয়াৰেও মানে কামত নিদিয়া হৈ যায় গৰমটো যিমান বাদ বৃদ্ধি হয় ছানস্ক্ৰ্ৰীমেও মানে। হেৰি নকৰে এতিয়া আমাৰতো কথা বাদেই দিয়ক দিয়কচোন চোৱাচোন এতিয়া অ ধৰা খেতি পথাৰ হয় নে এতিয়া খেতি পথাৰ কৰিব নোৱাৰা হৈ গৈছে কাৰণ আমি হয় এতিয়া বৰষুণৰ কাৰণে আমি ৰখি থাকিব লগ লগা হয় আমাৰ কাৰণ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি আমি খেতি
উম উম হয় হয়
হয় সেই মানে এতিয়া কি হৈছে সেই খেতি কৰিবলেও মানে এতিয়া পানী নৰিিয়া হৈছে মানুহে মানে
হয় যাৰ চলাৰ আছে চৰকাৰে যাক চলাৰ আঁচনি দিছে তেওঁলোকে বাৰু পেলাব পাৰিছে তেনেকে খেতি বাতি কৰিছে আৰু যাৰ যোনবিলাক নাই তেওঁলোকেতো তেনেকে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি আছে
নিৰ্ভৰ কৰি আছে হয় হয় সেই সয়ে আৰু মানে কি হৈছে আমাৰ উ এইটো চাইডে এতিয়া কি হয় বৰষুণত পানী ধৰি পলে আমি খেতি কৰা হয় নে
হয় আমাৰ অঞ্চলতটো অকণ ওখমৰীয়া অঞ্চল
হয় হয় হয় আপোনালোকৰ চাইড ওখ নেকি হয় হয় হয় সেয়ে মানে তেনেকুৱা আৰু ধৰক বৰষুণৰ পানীতো আমি ৰ ৰাখি পেলাই যেতিয়া খেতি কৰো হয় নে আমি কাৰণ নিৰ্ভৰ কৰিব লাগিব বৰষুণৰ ওৰত এতিয়া বৰষুণ কেতিয়া পৰিব বৰষুণ আজিকালিতো ধৰক বহুত কমিয়ে গৈছে বাৰিষা চিজনতো আজিকালি মানে হয় হয় বাৰিষা চিজনতো মানে আজিকালি বৰষুণতো ক নাইকিয়া হৈ গ'লগে মানে ইমান আগৰ নিচিনা মানে এনি টাইম বৰষুণ তেনেকুৱা নপৰাই হ'ল
মানে ন ফপৰাল মে মানুহে এতিয়া গছ গছ মানে অৰণ্যবিলাক কাটি মানুহ বহুতেই বেছি স্থান আছে মানুহৰ বেছি বৃদ্ধি পাইছে জনসংখ্যা ত' সেইকাৰণে ধৰক গছ গছনি নাইকিয়া হোৱা কাৰণে পাই কথাটো সেইটয়ে আৰু গছ গছনি নাইকিয়া হোৱা কাৰণেই বৰষুণৰ পৰিমাণটো কম হৈ কম হৈ গৈছে বিশেষকে আমি সেইকাৰণে মানে যিমান পাৰো আমি গছ ৰুব লাগে
গছ ৰুব লাগে হয় হয় এতিয়া এডাল কাটিলা আমি গছ হয় দুডাল তিনডাল ৰুবই লাগে আমি
হয় হয় প্ৰতিদিনে যদি আমি এজোপাকে গছ ৰুওঁ সেইটো সেইটো হ'লে আৰু ভাল হয়
হয় হয় হয়
হয়
আৰু মানে কি হয় আৰু এটা কথা মানে চৰকাৰে যে এতিয়া এটা মানে আপোনাৰ অ আত্মসহায় গোটৰ মহিলাসকলক যে এটা ভাল এটা প েপ লৈছে হয়নে যিটো মানে দহ হাজাৰ টকা যে যোনটো কৈ যে দহ হাজাৰ টকা মানে একে গছ প যোনটো ৰ ক্ষেত্ৰ তিনিাৰ প পাকে হ'লেও যে দিছে সেয়া তোমাৰ অ এজোপাই লাগিলে বাছক ধৰনেে তিন চাৰিজোপাৰ পৰা এজোপাই বাছক অত লাখ লাখ মহিলাক দিছে সেই মহিলা খিনি এজোপাকে হলেও তোমাৰ এক লাখ এক লাখ গছ বাচিব যদি তেওঁলোকে ভাল স্থানত ৰুইছে প্ৰতিপালন কৰে
উম হুম হুম হয় হয়
সেই মানে সেই পদক্ষেপটোক কিন্তু আমি শলাগ লব লগগীয়া চৰকাৰৰ মানে যিটো পদক্ষেপ গ্ৰহণ কৰিছে সেইটো মানে বহুত শলাগ ল'ব লগগীয়া কাৰণ ভাল কৰিছে হয় হয় হয় হয় সেইটো মানে ভাল পদক্ষেপ গ্ৰহণ কৰিছে ভাল লাগিছে আৰু মানে কি মহিলা খিনি এতিয়া নিজে স্বাৱলম্বী হবলেও কিবা এটা ধৰক পইচাটো পায় আৰু প্ৰকৃতিৰ কাৰণেও কিবা এটা কৰিলে হয়নে
উম প্ৰকৃতিৰ কাৰণে উন্নয়ন হৈছে প্লাছ ৰাইজৰ কাৰণে উন্নতি হৈছে
উন্নতি হৈছে হয় হয় এতিয়া গছ গছ গছতো থাকিবই লাগে হয় নে গছৰ এতিয়া সেইটোয়ে আৰু এতিয়া খেতি বাতি বোৰো তোমালোকৰ ফালে কঠীয়া চঠীয়া পেলাব পাৰিছে নে
আমাৰ পিনে তেনেকে যাৰ পুখুৰী আছে চ'লাৰ আছে তেওঁলোকে বাৰু পেলাব পাৰিছে। যাৰ যোনবিলাকৰ নাই তেওঁলোকেতো বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি ৰৈ আছে আৰু আহক আহি থকা দিন বিলাক কি হয় বাৰু
হয়, হয়, হয় সেইয়াই আৰু হয় যিমানে বসতি বাঢ়িছে সিমানেই মানে প্ৰডাকচনটো কম হৈ আহিছে হয়নে। আৰু কিছুমান ক্ষেত্ৰত কি হৈছে মানুহবোৰ এলেহুৱা হৈ পৰিছে। আজিকালি মানে পৰিশ্ৰম কৰিবলে হয় মানে যা যান্ত্ৰিকতা যুগ ন এইটো এইটো যুগত কি হৈছে মানে চব মানে তোমাৰ খেতি পথাৰ কৰিবলৈ মানে কি হৈছে খেতি কৰিবলৈ এতিয়া ট্ৰেক্টৰ ওলাল আগতে হাল বাই হাল বাই তাৰপিছত হয় পাৰ তিলা এতিয়া পাৱাৰ টিলা ওলাল ট্ৰেক্টৰ ওলাল ধান, ধান মাৰিবলৈও হয় মেচিন ওলাল ধান মেচিন ওলাল হয় নে এতিয়া মানে মানুহৰ মানে পৰিশ্ৰমটোও কমি গৈছে। প্ৰডাকশ্যন বাঢ়িবলৈ এতিয়া মানে চবেই মানে কি হয় ওপৰতে খাবলৈ মানে তেনেকুৱা নিচিনা হৈছে আৰু ওপৰতে মানে
মানে সহজতে চ সকলোকে সহজতে লগা হ'ল আৰু আৰু এইবিলাক জান মানে য যান্ত্ৰিকতা যেতিয়াৰ পৰা মানে আৰম্ভ মানুহে যিমান ব্যৱহাৰ কৰিব লৈছে সিমানে মানুহ বিলাক মানে এলেহুৱা হৈ আহিছে।
এলেহুৱা হৈ আহিছে হয়, হয় এতিয়া আগতে চাওকচোন এতিয়া মানুহে উ পথাৰত কিমান কাম চাম কৰি থাকে হয়নে ৰাতিপুৱা বা সিমানে তেওঁলোকৰ পৰিশ্ৰম হয় প্লাছ শৰীৰৰ চৰ্চাও হল হয়নে তাৰ পিছত আৰু খোৱা বোৱ বোৰো ধুনীয়াকে হজম হয় আজিকালি কি পছে মানুহ ঘৰতে বহি থাকে আৰু হেৰি চব যদি তেনেকে পইচা দিয়ে আৰু চব
উম।
মানে কাম কৰি থাকে মানে সেই মানে হেৰি বিলাক যন্ত্ৰ বিলাক লগাই দিয়ে কিন্তু কি হৈছে তাৰ ফলত মানুহবোৰ এলেহুৱা হৈছে তাৰ পিছত
এলেহুৱা হৈছে যে বেমাৰ হ হোৱাৰ লগতে মানুহৰ বেছি আজিকালি প্ৰায়বিলাক দেখিব পাইছো মানুহবিলাকৰ পেৰালাইচ বেছি হৈছে কামৰ কাম মানে গৰমৰ কাৰণে গৰমৰ কাৰণে পেৰেলেছ বেছি বেছি হৈছে সেইবিলাকে নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ মানে মানুহে মানুহক আম নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব।
এ দিব লাগিব হয়, হয় সেইকাৰণে কি হৈছে মানুহ বিলাকে অকণমান সচেতনতাও হ'ব লাগে ন এইটো ক্ষেত্ৰতো কাৰণ আমি যে এতিয়া আমি মানে যেতিয়া আখৈ নিদিওঁ তেতিয়া জানো পাব জানো যা যান্ত্ৰিকতাৰ সুযোগ পাব জানো নাপাব নহয় কাৰণ যদি মাক আপুনি নিজে এতিয়া আহে কৰ'ৰ পৰা সেইবিলাক চাবচোন বহুত দূৰ দূৰৰ পৰাও আহে ইয়াত আহি অসমত আহি মানে এইবিলাক বস্তু সোমোৱাই দিয়েহি হয়নে আহি লৈ পেলাই কি হৈছে তাৰ ফলত এতিয়া আমাৰ মানুহবোৰত তেনেকুৱা গতি হৈছে বেমাৰ হৈছে তেওঁলোকে কি আছে তেওঁলোকে ছিজনত আহিব আহিলৈ পইচা লৈ গুচি যাব কিন্তু হ'ব কাৰ, হয় ক্ষতি হ'ব কাৰ, ক্ষতি আমাৰ তেওঁ তেওঁলোকৰে হ'ব ন আমাৰে হ'ব ক্ষতি হয় সেইকাৰণে অলপ মানে হেৰি কৰি চলিব লাগে আৰু মানুহে ন চাই চিতি কাৰণ হয় চাবও লাগিব এটা চাই আমাৰ এটা চাইডে চাবও লাগিব হয় কেতিয়াবা সময় কাৰণ আমাৰ আজিকালি চাইন্সৰ যুগ হয় নে চব ব্যস্ত মানুহ হয়, সেইটো চাইডেও চাব লাগিব যে এইটো চাইডেও হয়, হয় ব্যস্ত মানুহ যেতিয়া এতিয়া সেইবিলাকত লাগি সেইবিলাকে নকৈ কিন্তু খেতি কৰিব কোনে চবেই যদি হেৰিয়ে কৰে আপোনাৰ চাকৰিয়ে কৰে বা কিবা এটা কোম্পেনীতে কৰি থাক কিন্তু খেতি কৰিব কোনে খেতি কৰা সকলেওতো কৰিব লাগিব হয় নে তেতিয়াহে আমি ভাত খাব পাৰিম হয়নে নহয়? খাবলৈ চাউল
সে বিশেষকে খেতি কৰাতকে মানুহবিলাক চাকৰিয়াল বেছি হৈ গৈছে চাক খৰি প্ৰতি বেছি ধান্দাও গৈছে আৰু যোনবিলাক যুৱ প্ৰজন্ম উঠি অহা আমাৰ মুখ্য মতি ছাৰ ইমান এটা মানে মানে ল'ৰা ল'ৰা ছোৱালী বিলাকক ক
বুৰ
নিবনুৱা সমস্যা মানে যিমান পাৰে দূৰ কৰিবলৈ সময় মানে কৰি আছে ন'। সমস্যাবিলাক দূৰ কৰিব চেষ্টা কৰিছে সেইটো এটা ভাল পদক্ষেপ লৈ আছে তেওঁ। চৰকাৰখনে বহুত ভাল পদক্ষেপ লৈছে।
হয় হয়।
কাৰণ দুখীয়া ঘৰৰ এজন ল'ৰা ঘৰত যদি ল'ৰা ল'ৰা ছোৱালীয়ে যদি এটা চাকৰি পায়
হয়।
তেওঁলোকৰ ঘৰখন অকণ ধৰক উঠি আহিব ন'।
উঠি আহিব, উঠি আহিব, হয় হয়। সেই তাকে আৰু দিয়া, কিকবা গৰমতে পানী চানী অলপ খাই কৰি থাকিবা আৰু তিহু চেহু এইবিলাক ফল মূল হয় হয়। এই ফল মূলবোৰ খাবা মানে কি হয় ফল মূলবোৰত বোলে চব তোমাৰ নাইনটি ফৰ পাৰ্চেন হেৰি থাকে পানী থাকে মানে তোমাৰ হেৰিত টিহুত টিহু, তৰমুজ এইবিলাকত মানে থাকে এইবিলাক মানে খাই কৰি থাকিবা বুজিছা গৰমত।
টিহুটো মানে আমাৰ যিহেতু শৰীৰত গৈ টিহুটো এটা গৰম হয় টিহুটোক কম পৰিমাণে খালেও হ'লেও তৰমুজটো বেছি খাব লাগে।
নাই নাই তৰমুজ টো টিহুটো সেইটোয়ে আমাৰ শৰীৰটোৱে মানে গৰম হৈ থাকে ন' ভিতৰতো। সেইকাৰণে আমি গৰম বস্তয়ে খাব লাগে কিন্ত কি হয় আমি পুতুকে ঠাণ্ডা চাণ্ডা কল্ড্ৰিং চলডিং খাই দিও এইবিলাক খাব নালাগে অকমান মানে হেৰি কৰিব লাগে আৰু এৰি চলিব লাগে এইবিলাক। কাৰো হয়নে?
হয় হয়, কথাটো জানি বাৰু ভাল লাগিলে। সি কথাটো গম নাপাও বাৰু হয়, হয় হয় হয়। ঠিক আছে ধন্যবাদ। অ' হয় ধন্যবাদ দিয়ক। আকৌ অলপ কথা পাতিম। উম, উম, ঠিক আছে।